হেল্ল'
হ'ব
অঁ কোৱা
ভালনে
অ ভালেই মোৰ তোমাৰ
মোৰো ভালেই দিয়া
উম
কি কৰি আছে মই এনে ক্ৰাফট এটা বনাই আছিলো। তুমি?
মই লেপটপত কিবা কিবি
অ অ।
এ তুমি কি বনাইছিলা?
এ এনেই হম দেকৰ।
অ অ।
উম, এনেই আছিলো ভাবিলো কিবা এটাকে, দেখাম দেখাম।
অ।
অহ ভাত খালা?
নাই নাই খাম হে। তুমি খালা?
নাই ময়ো নাই খোৱা, খাম আৰু অলপ পাছত।
অ অ। আজি, কি আছে ভাতৰ লগত?
ভাতৰ লগত কি আছে মই গম নাপাওঁ, মই ৰুমতে আছো। মাহঁতে বনাই আছে।
অ অ। মায়ে গা ভাল পালে?
অ অলপমান পাইছে, ইমান পোৱা নাই মাথা ঘুৰাই আছে আৰু।
অ অ।
উম। পিছে ৰাশিৰ - পাইছেহি নহয়, কিবা যোগাৰ কৰিচানে নাই?
উম নাই তেনেকে, যাব লাগিব দোকানলৈ ৰাখি চাবলে। তুমি?
মইয়ো এতিয়ালৈ একো ভবা নাই, আহ চাওঁ কি কৰো। মই আকৌ তোমাক সুধিম বুলিয়ে আছিলো ৰাশিৰ বিষয়ে।
হ, কি সুধিম আছিলা বাৰু?
মানে ৰাশি দিয়াচোন সৰুৰ পৰাই পালন কৰি আহিছো, অহ মানে মই শংকৰদেৱত পঢ়িছিলো ন। ত' তাতে মানে কি হয় ৰাখি যেতিয়া, হয়। চবে মানে অ চব ছোৱালীয়ে সকলোকে পিন্ধাই, মানে অ এনেকুৱা নহয় যে, অকল ল'ৰা খিনিকে পিন্ধে, মানে সকলোকে সকলো মানে সৰু ডাঙৰ যিমান আছে আৰু সেইটো দায়িত্ব - মানে আমাৰ - শংকদেৱত হেৰি যিখিনি ক্লাছ টেনৰ ছোৱালী থাকে, সিহঁতক দিয়ে মানে। আৰু সেই ৰাশি খিনি যি, খিনি দিয়ে, সেইখিনিও মানে আমাৰ আহ শংকৰদেৱৰ পৰাই মানে, আমাৰ যিবিলাক আচাৰ্য আচাৰ্য আছিলে, তেওঁলোকে সেইখিনি মানে, গ দিয়ে আৰু আমাক। ত' অ সৰুৰ পৰা তেনেকে ৰাশি, পালন কৰি আহিছো কিন্তু তাৰ মানে কিয় পালন। ইমান ভালকে নাজানো তাকে বোলো তুমি জানা নেকি সুধিম বুলি ভাবিছিলো।
উম উম উম। ময়ও ইমান, ভালকে আচলতে নাজানো মানে।
উম। আচ্ছা আমাৰ ইয়াত।
অ মই মানে, অ তাকে মই তাত। ইংলিছ মিডিয়াম স্কুলত পঢ়িছিলো ন। তাতে মানে হেৰি। ইমান এইবিলাক নাছিলে আৰু মই তেনেকে সৰুৰ পৰাও ঘৰতো একো তেনেকে পালন কৰা নাই মানে ঘৰত কয় এইবিলাক বাহিৰৰ হেৰিহে হয় মানে বাহিৰৰ মানে কি বুলি কয় যে। ৰীতি নীতি তাহাঁত। অ সংস্কৃতি। তে সেই তাহাঁতৰ খিনি মানে মানে আমি মানে হেৰি খিনিয়ে কৰোচোন আমাৰ খিনিয়ে কৰো তাহাঁতৰ খিনি আমি লোৱাতকে সেই তেনেকেই কৈ থৈ দিয়ে ন ঘৰত। গতিকে মানে মোৰ তেনেকে সৰুৰ পৰা আকৌ হেৰি। কৰা নহ'ল মানে ৰা। সি বুলি তেনেকুৱাই একো। তাৰ পিছত। এনেই এইবিলাক ৰাখি যিবিলাক মানে হেৰি। কি বুলি কয় যে পিন্ধাই যে সেইটো, ব্ৰেচলেটটো। সেইটো কিনি এনে পিন্ধোৱা হৈছিলে, মানে কি বুলি আহে। মনত ৰাখে। ৰাখি বুলি ক'লে মানে ৰা। খি মানে। অ'। উপহাৰ উপহাৰৰ অপেক্ষা। তেনেকৈ আহে।
মই আকৌ মানে। ৰাখি ধৰা সৰুৰ পৰা সেই স্কুলতে আৰু সেইটো অ মানে কনচেপ্ট দিছিল যে ৰাখি ধৰা ৰক্ষাৰ কাৰণে মানে ভৈনীয়েক বা বায়েকহতে নিজৰ ককাই বা ভাইটিক পিন্ধাই বুলি মানে সেই। ঠিয়ৰিটো দিছিলে। ত আমি মানে সৰু পৰা সেইটোতো বহুত। এ শুনে ন এইটো তুমিও জানা হয়তটো। গতিকে এ সেনেকে মানে। দাদাক সৰুৰ পৰা ৰাখি পিন্ধাও কেতিয়াবা, চকলেট দিয়ে বা কেতিয়াবা বেলেগ কিবা দিয়ে কাপোৰ দিয়ে কিবা কৰে, সেনে। এনেকুৱা মানে হয় আৰু।
অ, মই আকৌ সৰুতে দাদাক পিন্ধাব লৈছিলো হা মানে ইমান জানা নাছিলো তেতিয়া জানো আৰু ৰাখি এনেকে ভনীয়েক বিলাকে। ককায়েকক পিন্ধাই তাৰপিছত তেতিয়া। ঘৰত ক'লে এইবিলাক বাহিৰৰ ৰীতি নীতি আমি নামানো সংস্কৃতি। এইবিলাক মানে কি ক মানে ককায়েক বা ভায়েক হলেতো এনেও বায়েক বা ভনীয়েকক অ মানে কৰিবই ন। ৰক্ষা সেইটো কাৰণে মানে ৰাখি পিন্ধালে ৰক্ষা হব বুলি একো কথা নাই এনেকা টাইপৰ মানে কৈ থৈ দিলে ন সেই তাৰ পিছত মানে টো কৰাই নহ'ল আৰু তেনেকেই থাকি গ'ল।
উম হুম পিছে, আহ সেইটোও ভুল নহয়।
যোনে যেনেকে ভাবে আৰু। মোৰ মানে ঘৰত ঘৰত সৰুৰ পৰা তেনেকে নাপালো যে, সেইটো কাৰণে মই মানে ইমান নাজ নাজানো এইবিলাক। আৰু পিন্ধাওঁতেও মানে মাজতে ইনেই পিন্ধাই চা চিলোঁ আৰু দেই, তেতিয়া অকল মান যাষ্ট পিন্ধাই থৈছিলো, এইবিলাক মিঠাই খোৱা বা অ অ ফুট দিয়া বা চাকি জলোৱা সেইবিলাক তেনেকে একো নিয়ম কৰা নাই।
নাই নাই ময়ো নকৰো সেইবোৰ।
অ তাৰপিছত কলেজত যেতিয়া মানে উম অ এ কলেজত এনেকৈ থাকে ন ডাঙৰ মানে যাক আমি মানে হেৰি পাতি লওঁ। দাদা পাতি লওঁ, সেই তাহাঁতক পিন্ধাইছিলো তাহাঁতক পিন্ধো আৰু কি চকলেট দিব বুলি আৰু। তেতিয়া সেই তেতিয়া পঢ়ি থাকো। কাপুতেই পিন্ধোৱা আৰু তাৰপিছত নাই আৰু পঢ়া মানে কলেজৰ পৰা ওলোৱাৰ পিছত তাহাঁতৰ লগতো কথা চথা কমি গ'ল এতিয়া নাই তেনেকৈ।
উম হুম, মোৰ আকৌ স্কুলৰ সময়ত যেতিয়া মানে এনেকে ৰাখি পিন্ধাও হয় গোটে বেক বেক তু মানে এনেকে চকলেটেৰে ভৰি আহে, এ সেইকেইদিন ৰাখি কেইদিনত মানে স্কুলত যেতিয়া আছিলো তেতিয়া পুৰা এক্সাইটেড হৈ থাকো আৰু যে আহ কাইলে ৰাখি মানে বহুত ৰাখি কিনো কমেও চল্লিশ পঞ্চাশডাল মান ৰাখিয়ে কিনো চাগে মই এনেকুৱা। তাৰ পিছত সেইবোৰ কিনি পেলাই মানে অ, চবকে পিন্ধাই যাওঁ চবে, কোনোবাই ধৰা অ পাঁচ টকীয়া চকলেট দিছে, কোনোবাই দচ টকীয়া দিছে, কোনোবাই অকৌ ডাঙৰে দিয়ে তেনেকুৱা মানে।
উম। সেইটো হয়, মই আকৌ ভাবিছিলোঁ আহ অ মই আকৌ ভাবিছিলো আগতে মানে, অ অকল ভনীয়েকে, অ ভনীয়েকে ককায়েকক ৰাখি পিন্ধাই বুলি। আৰু অ বাইক বাইকে ভায়েকক অ নহয় অ বায়েকে ভায়েকক পিন্ধাই বুলি ভাবিছিলো। মানে ছোৱালী ছোৱালীও যে পিন্ধাই সেইটো মই পিছতহে মানে গম পাইছো বা মই নাজানো মানে আচলতে যদি সেইটো তেনেকুৱা কিবা আছেও।
নহয় নহয় ময়োঁ সেইটোয়ে শুনিছো হা কিন্তু আজিকালি মানে কি হৈছে জানানে, অ কিছুমানৰ ধৰা দাদা বা মানে ভাইটি নাথাকে ন, সিহঁতৰ মানে এতিয়া ধৰা বা আছে মানে বায়েকেতো ভনীয়েক ক ৰক্ষা কৰে ন। তই তেনেকোৱাত মানে ভনীয়েকে বায়েককো পিন্ধাই মানে অঁ সেইটো বস্তু মানে সঁচা হয় নহয় মই নাজানো হাঁ পিন্ধাব লাগে নালাগে মানে নিয়মত থাকে কিছুমান বস্তু মই গম নাপাওঁ। কিন্তু মানে এনে অহঁ। সেইৰক। ৰখাটো বুলি মানে বায়েকেওতো ভনীয়েকক ৰক্ষা কৰে ন। সেইটো কাৰণে পিন্ধাই বুলি আজি। আজিকালি মানে চবেই পিন্ধায় আনকি আজিকালিটো দিয়াচোন আহ, প্ৰেয়সীয়ে প্ৰেয়সীক নিপিন্ধায় নহঁ তহ আজিকালি মানে সেনেকেও পিন্ধায়। উহ।
মই এইটো বিষয়ে গম নাপাওঁ ইমান এনেই সৰুতে মই ভাবিছিলো অকল সেই তেনেকেই পিন্ধায় বুলি ভনীয়েকে ককায়েকক পিন্ধায় আৰু বায়েকে ভায়েকক পিন্ধায় আৰু যদি মানে নিজৰ ভায়েক চায়েক নাথাকে বা কি অ অ নিজৰ ভায়েক বা ককায়েক নাথাকে। এতিয়া থাকে নহঁ কোনোবা। বা কোনোবা। পাতি লোৱা তাহাঁতক পিন্ধাই এনেকে তাকে বুলি মই ভাবিছিলো মানে।
অ মইওঁ সেইটো ভাবিছিলো পিছত মানে আজিকালি বস্তুবিলাক সলনি হৈছে, সেইটো কাৰণে মানে ধৰিবই নোৱাৰি মই সেইকাৰণে তোমাকে সুধিম ভাবি আছিলোঁ। মানে নেটত চাব পাৰোঁ নহঁ কিন্তু নেটত চোৱাতকে মানে কোনোবাই যেতিয়া বুজাই দিয়ে বেছি ভালকে বুজা যায়।
উম সেইটো হয়। আৰু ৰাগ। শীৰটো আটাইতকৈ ধুনীয়া দিশটোৱে হৈছে মৰম।
অ হয় আৰু মানে আমাৰ সেইটো সংস্কৃতি হয় নহয় মই নাজানো কিন্তু ৰাখী বুলি মানে এতিয়াও দাদাক ৰাখি পিন্ধাম বুলি এটা মানে হেৰি থাকে এক্সাইটমেন্ট থাকে।
অ তুমি সৰু পৰাই পিন্ধাই আহিছা যে। সেইটোকাৰণে।
এবাৰ হা মোৰ মনত আছে। মোৰ দাদাৰ লগত মাত বোল নাছিলে। তাৰ পাছত অহঁ। সেইদিনা মানে মাত বোল তিনি চাৰি দিনৰ পৰা নাই মই আকৌ তাইৰ লগত মানে কাজিয়া হলে বহুত দিনলৈ মাত বোল নাথাকে হাঁ। তাৰপিছত তিনি চাৰি দিনৰ আগতঁ। আগৰ পৰা মানে আমাৰ মাত বোল নাই দেন। মই তাৰ কাৰণে মানে প্ৰতি বছৰে এডাল মানে নতুন নতুন ষ্টাইলৰ ৰাখি কিনো আৰু- সেইটো মানে মন থাকে আৰু দাদাক চব-। চবছে ভালডাল পিন্ধাম এনেকুৱা টাইপৰ মানে এটা মন থাকে। তহঁ তাৰ কাৰণে মই ৰাখি খিনি থৈছো হাঁ। এতিয়াতো মোৰ মাত বোল নাই। কি কওঁ কি? কওঁ কিয়, ভাবি ভাবি। ওচৰত গৈ পেলাই একদম পুৰা, দমত আৰু হাত খ দে সি ধুনীয়াক। দিছে মই ৰাখীডাল পিন্ধা। তে মজি গুচি আহিছো।
তাৰপিছত হ'ল ন মাতবোৰ তাৰ পিছত।
নাই তাৰ পিছত কেইদিনমান পাছত নিজে নিজে মাত বোল আকৌ মানে ঠিক হৈ গ'ল আৰু কাজিয়া।
আহ। তোমাৰ অভিমান বিলাক মানে দীঘলীয়া আৰু।
মানে এনেকুৱা মোৰ দাদাও তল নপৰে মইতো নপৰোৱে দাদাও তল নপৰে দুইটাই মানে দুইটাকে নামাতো এনেকুৱা হৈ থাকে।
উম একেটাই দুইটাই। আমাৰ আকৌ উল্টা হয় আমাৰ আমাৰ, কাজিয়া তেনেকে তেনেকে মানে চিৰিয়াছকে লাগাই নহয় আমাৰ ধেমালি ধুমলাতে কৰি থকা যায় কেতিয়াবা যদি সিটো একো ম ধৰিয়ে নাথাকে মোৰ। মোৰ যদি কেতিয়াবা খং। তথে মই যতিদি ভাবো এইটোক মই নামাতো আৰু। তাৰ পিছত পাঁচ মিনিটৰ পিছতে। আহি মোক জোকাই থৈ যায় আকৌ, আকৌ মাৰপিট লগা হৈ যায় আমাৰ আকৌ সেই ঠিক হৈ যায় আমাৰ মানে তেনেকে ধৰিয়ে থকা নাই সৰুৰ পৰাই মানে আমাৰ সেই তেনেকুৱাই। আমি মান ধমি ধুমলাকে লাগি থাকো আমাৰানে। একো ছিৰিয়েছ কাজিয়া হৈয়ে নাপালে আজিলে।
আমাৰো মানে কাজিয়াবোৰ চিৰিয়াছ নহয় হা কিন্তু মানে বহুত দিন হলে মাত বোল নকৰো দুইটাই মানে ইগ বেলেগ আমাৰ।
ইকো হাৰ্ট হয় মানে।
হা, কিন্তু সেইবোৰে মানে আজল। আজিকালিতো কাজিয়া একেবাৰে নোহোৱা নিচিনাই হৈ গ'ল ডাঙৰ হোৱাৰ পৰা কিন্তু মানে, সেই আগৰ কাজিয়া বিলাকহে মনত পৰিলে মানে কিবা এটা ভাল লাগে এতিয়া। মানে ইমান অকৰামি আছিল।
উম।
হ আৰু।
উম উম বুজিছো ভাল লাগে বাৰু সৰু কালৰ এইবিলাক স্মৃতিবিলাক।
আহ।
কাৰণ ডাঙৰ হলেটো এইবিলাক নাই। এয়া হৈ জান অকতনো ইমান থাকে ন, আমি যে কেতিয়াও লাগি থাবো সেই তেনেকুৱা টমেন জিৰৰি নিচিনা আমাক ঘৰত আগতে টমেন জিৰি বুলিয়ে কয়।
আমাৰ বাৰু, অ আমাৰ নাইকিয়াই হৈ গ'ল। আজিকালি মানে লাগিলে তৰ্কাতৰ্কি হয় আকৌ মানে মাতবোল নাইকিয়া নোহোৱা এইবিলাক নাইকিয়া হৈ গল মানে আগতে ধৰা সেইটো মানে কিবা এনেকুৱা লজিকলেছ বস্তুবিলাকত আমি লাগিছিলো। আজিকালি মানে অ চব। তে তৰ্ক কৰিম তাৰপিছত। পাছত মাত বোলো নোহোৱা নহয় তইকো কৰিলো নহয় অলপ পাছত আকৌ মাত বো ধৈ যায় মানে ভালকে কথা পাতো আকৈ।
উম উম, বুজিছো হয় তেনেকুৱা বাৰু।
উ পিছে মই এবাৰ ৰাখিত তোমাকো ৰাখী বান্ধিম।
আহ হ'ব দিয়া বান্ধিবা।
উম।
হেৰি মোক অ, অ অ। ঠিক আছে মোক মানে ভাত খাব মাতিছে যাওঁ আৰু।
অ দিয়া যোৱা শুভৰাত্ৰি।
শুভৰাত্ৰি।